অ হেল্লঅ
আহ কি কৰি আছা হে
কি কৰিবা তুমি কি কৰিছা
এ আছোঁ ৰবা মইো এনেই আছো আজি অলপ বতৰটো ঠাণ্ডা দিয়াচোন অলপ সেইকাৰণে ঘৰতে বহি আছো কিন্তু বাকী কেইদিন পাপাৰে কি কৰা মই সেইকাৰণে অলপ আজি শান্তি মতে আৰু ঘৰতে সোমাই আছো আৰু
তাকে ৰবা এইকেইদিন মানে অলপমান গৰমটো বেছি হোৱা যেনে লাগিছে ন কালি দুপৰীয়াও মই অলপ বাহিৰলৈ ওলাইছিলো বাপৰে পাঁচ মিনিট মান খোজ কঢ়িলো ইমান গৰম লাগিছে লগে লগে ঘৰ আহি পাইছো হ এ ৰ'দটো ইমান তীব্ৰ বাপৰে বাপ মানে ৰাস্তাত খোজ কাঢ়িবই নোৱাৰি
এ একেবাৰে ঠিক কৈছা হেই তুমি আজিকালি চাবাচোন কি গৰম তোমাৰ ক'বালৈ ওলাই যাবলৈ মন নকৰে আৰু মানে ধৰি লোৱা ফুৰিবলৈ ক'বাত যাব ইচ্ছা তোমাৰ এই ফুৰিব কি যাবা এই গৰমত ধৰি ঘৰতে আৰু বহি থাকা যায় আৰু ফেনৰ তলতে
হয় দিয়া আগতে মানে সৰুতে আৰু গৰমৰ দিনটো ত' এতিয়াতো অলপ সময় ৰদত বাপৰে অহা তোমাৰ বতৰবোৰো পৰিৱৰ্তন হৈ বিচাৰি আছো এতিয়া বৰ্তমান নাই আৰু মই বহুত বিশেষ যিটো পৰিৱেশৰ পৰিৱৰ্তন সেইটো বোলে বছৰি বছৰি বেলেগ বেলেগ হৈ যাই আছে ধৰা উষ্ণতা বৃদ্ধি পাই পাই যায় আছে আমিও নিজৰ যত্ন লোৱাটো প্ৰয়োজন দিয়াচোন বাহিৰলৈ আমি লগত ৰাখিব লাগে ধৰা নলোৱা পাতল কাপোৰ পিন্ধা বা অত্যাধিক ৰ'দ এৰাই চলা এইবোৰ কৰা উচিত আৰু যিটো গৰম পৰিছে
তাকেই দিয়া মই মানে কালি বজাৰলৈ গৈছিলো দিয়া আহ তাৰ মানে দেখিলো যে চবৰে হাতে হাতে ছাতি পাপ পাৰে মইছো ইমানে ৰ'দ দিছেনে তাৰ পিছত যেতিয়া মই আহ ছাতিটোৰ পৰা নিজে ওলাই আহিলো আৰু তেতিয়া গম পালো যে বাপেৰে কি গৰম গাড়ীখনৰ পৰা ওলাই কিনে গম পালোঁ ভাই কি গৰম যেতিয়া বাছত আছিলোঁ তেতিয়াতো এ চি খাই আছিলোঁ ন যেতিয়া তোমাৰ ওলাই আহিলোঁ ভাই কি গৰম বাহিৰত ক'বই নালাগে আৰু ইমান গৰম বাঢ়িছে ক'বই ন বাকী তুমি কি ভাবা এই গৰম বঢ়াৰ কাৰণ বিলাক কি কি
এ গৰম বঢ়া কাৰণ কবাৰ বা গৰম বঢ়া কাৰণ নিজে গৰমত ইমান অশান্তি লাগে গৰম বঢ়াৰ কাৰণ ভাবিলেতো নিজৰে নিজৰে বেয়া লাগে দিয়াচোন কাৰণ যিবিলাক আচল কাৰণ আৰু গৰম বঢ়াৰ সেইটো আমি দিয়াচোন তুমি যদি আমি কওঁ মই যদি কওঁ মেইনলি তোমাৰ যিবিলাক মূল কাৰন সেই মূল কাৰন বিলৰ ভিতৰত আৰু প্ৰথমতটো তুমি ক'ব পাৰা যিটো আমি গছ গছনি কাটোবা বনাঞ্চল ধ্বংস কৰো সেইটো এটা দ্বিতীয়তে তুমি ক'ব পৰা যিবোৰ অধিক গাড়ী যে ব্যৱ্হাৰ হয় বৰ্তমান সেইবিলাকৰ বাবে আৰু তৃতীয়তে তুমি কব পাৰা মানে যিবিলাক আমি প্লাষ্টিক বোৰ যে জ্বলাও সেইবোৰৰ ফলত মানে কি হয় গছ গছনি কাটিলেতটো জানাই গছ গছনিয়ে কি কৰে গছ গছ গছনি আমাক অক্সিজেন দিয়ে কিন্তু আৰু যিটো বায়ুত থকা কাৰ্বন ডাই অক্সাইড সেইবোৰো শুহি লয় কিন্তু গছ গছনি ভাৱে কাটে হয়তো নহলেবা বসতি স্থাপন কৰিবলৈ নহলেবা বিভিন্ন ডাঙৰ ডাঙৰ প্ৰজেক্টত হওক বা আজিকালি নতুন ব্ৰিজ বনাবলৈও দলং ডাঙৰ ডাঙৰ দলং বনাবলৈ তুমি কটা দেখা পাবাৰ ত সেই ক্ষেত্ৰত মানে কি হয় গছৰ পৰিমানটো কমি গৈছে ন ত' ফলত যিটো জলবায়ুৰ পৰিৱৰ্তন সেইটো সঘনাই হোৱা হৈছে যিটো পৰিৱেশৰ ভাৰসাম্য়তা হওক সেইটো কমি গৈছে ত' এইটো হ'ল তোমাৰ গছ কটাৰ ফলত হোৱা এটা সমস্যা যিটোৱে তোমাৰ উষ্ণতা বৃদ্ধিত মানে এটা প্ৰভাৱ পেলাইছে আৰু এই যিটো আমি গোলকীয় উষ্ণতা বুলি কওঁ গ্ল'বেল ৱাৰ্মিং সেইটো বৃদ্ধি কৰিছে আৰু দ্বিতীয়তে মই যিটো ক'লো তোমাৰ গাড়ীৰ পৰা ওলোৱা ধোঁৱা সেই গাড়ীৰ পৰা ওলোৱা ধোঁৱাতটো তোমাৰ কাৰ্বন ডাই অক্সাইড থাকে ত সেই কাৰ্বন ডাই অক্সাইডটো জানাই যিটো প্ৰকৃতিৰ উষ্ণতা সেই উষ্ণতা বৃদ্ধি কৰে আৰু কাৰ্বন ডাই অক্সাইড যিমান বৃদ্ধি হৈছে সেই হিচাপত সেই কাৰ্বন ডাই অক্সাইড টো শুহি লব পৰাকৈ প্ৰকৃতিত সিমান গছ নাই ন ফলত কি হয় সেই কাৰ্বন ডাই অক্সাই সেইটো আমাৰ যিটো বায়ুমণ্ডল তাতে থাকি যায় আৰু লগতে তোমাৰ থাকি যায়তো যায় মানুহৰ বেমাৰো কৰে আৰু লগতে উষ্ণতা বৃদ্ধিও কৰে বা অনিয়মিত বৰষুণৰ সৃষ্টি কৰে লগতে এই গৰমৰ কাৰণে কি হয় আমাৰ বৰষুণ বিলাক যে হয় কেতিয়াবা এচিড বৰষুণো হোৱা দেখিবা তুমি শুনিবা লগতে অনিয়মিত বৰষুণ হয় আৰু কেতিয়াবা হঠাৎ এনেকুৱা থাকে দিনতটো ৰ'দ দি থাকিব ৰ'দ দি থাকিব হঠাৎ বৰষুণ আহি যায় অলপ সময় দি কিনে নোহোৱা হৈ যায় আকৌ সেনেকুৱা আৰু তৃতীয়তে যিটো ক'লো পৰিৱেশৰ তোমাৰ প্লাষ্টিক জ্বল সেইটোতো আমি নিজে কৰো দিয়াচোন কাৰণ সেইটোতো মানুহৰ হাততে আছে আমি যদি প্লাষ্টিকবোৰ পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰো বা পুনৰ ব্যৱহাৰ কৰো তেনেহলে সমস্যা নাই কিন্তু বহু মানুহে কি কৰে জুই ধৰিবলৈ বা বিভিন্ন কামত প্লাষ্টিকটো ব্যৱহাৰ কৰে আৰু তুমি ধৰা প্লাষ্টিক এ প্লাষ্টিকৰ পেকেট এটাই মাটিত পেলাই থৈ দিলা প্লাষ্টিক যিটো পচি যোৱা বস্তু নহয় ত' সেইটো হাজাৰ হাজাৰ বছৰ লাখ লাখ বছৰ সেনেকয়ে থাকিব ত সেইটো যিটো প্ৰদূষণৰ সৃষ্টি কৰে তাৰ ফলত তোমাৰ মা গুণাগুণো নোহোৱা হয় আৰু যিটো পানী প্ৰদূৰ্ষণ পানীৰো প্ৰদূৰ্ষণ হৈ যায় ফলত পানীৰ প্ৰদূষণৰ ফলতো জানে খোৱা পানী বিশুদ্ধ পানী নোহোৱা হয় তেতিয়া পানীৰ অভাৱৰ কাৰণে যিটো মানুহৰ বেমাৰ মানুহৰ বেমাৰত ভুগিব লগা হয় এনে ধৰণে মানে কিছুমান বস্তু আৰু তুমি আমিতো কেৱল মানে তোমাৰ ধৰা গৰমৰ কথা পাতি আছো বা উষ্ণতা বৃদ্ধিৰ কথা পাতি আছো সেই উষ্ণতা বৃদ্ধিয় তোমাৰ যিবিলাক আমাৰ প্ৰদূষন হওঁক বা যিবিলাক বেমাৰ হোৱাৰ যিবিলাক সম্ভাৱনা সেই সকলো দিশত মানে এটা সাঙুৰ খাই আছে আৰু এটাৰ পিছত এটা মানে লগ লাগি আছে সেইবাবে মানে কিছুমান পদক্ষেপ লোৱা উচিত আৰু সেই কেত্ৰত আমি।
হয় দিয়া তুমি চোন ভালখিনি কথা জানাহে এইটোৰ ওপৰত মই জাই নাছিলো যে তুমি ইমান জানিবা বাকি ঠিকে কৈছা দিয়া তুমি যে ক'লা এই গছ গছনি কটা যিটো আমাৰ অ পৰিমটো বাঢ়িছে এই গছ গছনি কটাৰ পৰিমমানটো আগৰ ওৰত আছলমান আগৰ পৰা বহুতেই বাঢ়িছে দিয়া এই আমাৰ গাঁৱতো আমি যেতিয়া গাঁৱত গৈছিলোঁ আৰু তেতিয়া এই যিবিলাক ডাঙৰ ডাঙৰ গছ আছিল এই তোমাৰ এই থাকে নহয় চ'খ থাকে গাঁৱৰ এটা এটা নিজা নিজা চ'খ থাকে তো সেই চকৰবিলাকৰ যি ডাঙৰ ডাঙৰ দানা চড়া গছ আছিল বা ডাঙৰ ডাঙৰ যিবিলাক অ গছ আছিল আৰু সেইবিলাক গছ বোৰ কাটি দিছে জানানে মানে সেই গছবোৰ কটাৰ ফলত কি হৈছে যিটো তোমাৰ ঠাণ্ডাৰ এটা পৰিৱেশ আছিল বা জানাই তুমি গছ গছনি আমাক চাহ দিয়ে বা শীতল কৰি ৰাখে এটা জোগা ঠাই এটা ঠাইত শীতল কৰি ৰাখে আৰু যেতিয়াৰ পৰা সেই গছ গছনি কাটি পেলাইছে ডাঙৰ ডাঙৰ গছ গছনিবিলাক ত' তাৰে যিটো পৰিৱেশ সেই পৰিৱেশটো গাঁৱতো মানে গৰম মানে বৃদ্ধি বহুত হৈছে চহৰৰ সমানেই হৈছে ক'বলৈ গ'লে দিয়া আৰু এই যি গছ গছনি আমি কাটো এই কাটাৰ ফলত এই যিটো কাৰ্বন ডাই অক্সাইড তুমি ক'লাগ কাৰ্বন ডাই অক্সাইডৰ কথা সেই কাৰ্বন ডাই অক্সাইডৰ পৰিমাণো দিনক দিনে যেতিয়া বাঢ়ি যাব ন তেতিয়া জানাইে তুমি এই যিটো অ আমাৰ যিটো হিম্বা আছে হিমাবলাক গোলকীয় উচ্চ গোলকীয় উচ্চতা লাই সেইবিলাক যেতিয়া গলিব তেতিয়া আমাৰ যিটো সমুদ্ৰৰ পৃষ্ঠা সেই সম সমুদ্ৰৰ পৃষ্ঠাটো যিন বাঢ়ি যায়। তেতিয়াহলেি আমাৰ চোন গোটেই পৃথিৱীখনে ডুব যাবধৰি লোৱাক তুমি কিতাপত দেখোন পাইছিলা কিবা আমাৰ সমুদ্ৰৰ পৃষ্ঠছো য অলপ আৰু বাঢ়ি যায় তেতিয়াহ'লে গোটেই যিবিলাক সমুদ্ৰ অঞ্চলৰ কাষৰীয়া যিবিলাক অঞ্চল ঠাই আছে সেইবিলাক ঠাইত ডুব যাবচোন। ত' সেইবাবে আমি এই গছ গছনি বেছি নাকাটি তাক আমি ৰোপণ কৰাতে বেছি গুৰুত্ব দিব লাগে আৰু সেইটো কথা মই ভাবোঁ আৰু আৰু তুমি বাকীখিনি কি ভাবা যে আমি ইয়াক কেনেকৈ সমাধান কৰিব পাৰিম বা কেনেকৈ আমি ৰোধ কৰিব পাৰিম তোমাৰ কিবা এনেকুৱা চিন্তা আছে নেকি মনত তুমি মোক ক'ব পৰাৰ যে
চিন্তটো আছে দ আচল চিন্তাৰ বিষয়ে আমি মানে এনেকুৱা আমি অলপ সময় কথা পাতিলে নহব তাৰ কাৰণে দীঘলীয়া এটা কথা পাতিব লাগিব অলপ সময় ধৰা এনে কৈ থলে নহব নো তাৰ তাৰে কাৰ্যকৰীও কৰিব লাগিব ত আমি কোৱাতকে ভাল আমিতিয়া কেতিয়াবা সেই বিষয়ে কাৰ্যকৰী কৰিম গছ চছ ৰোপন কৰা। কৰা হওঁক বা এনেকুৱা ধৰণৰ কাম বাৰু গৰমৰ দিনটো জানাই গৰমৰ দিনটো সহ্য নহয় এনে আৰু গৰম ভাল নাপায় বেছিভাগ মানুহে কিন্তু মই এটা বস্তু ভাল পা দিয়ক এই গৰমৰ দিন যে আমি ঠাণ্ডা ঠাণ্ডা ফল মূলবোৰ খাওঁহে তৰমুজ হওঁক তোমাৰ আম হওঁক লিচু হওঁক বা যিটো আমি ডাব নাৰিকল বুলি যে কওঁ তাৰে যে পানীটো খাওঁ সেইটো সেইবিলাক ক্ষেত্ৰত কিন্তু গৰমৰ দিনতটো বেয়া নহয় আৰু ঠাণ্ডা ঠাণ্ডা আইচক্ৰীম কল্ড ড্ৰিংক এইবোৰো খাওঁ নহয়
হয় দিয়া সেইটো বাৰু কিন্তু ভাল কথা দিয়া মানে যিটো ঋতু ভিত্তিক মানে আৰু ঋতুয়ে ঋতয়ে যিটো ফলৰ আমাৰ পৰিৱৰ্তন হৈ থাকে ধৰি লা গৰম গ্ৰীষ্ম ঋতুত এইটো ফল খাই আমি বহুত ভাল পাওঁ কলাই তুমি তৰমুজ হওঁক তোমাৰ এই লিচি হওঁক তোমাৰ লিচুটো হওঁক বা আমক তোমাৰ এই তুমি ক'লা আৰু ক'লে ডাবৰ পানী যিটো নাৰিকল আছে ভিতৰ সেই মাখনন খিনি যেতিয়া খাবা তুমি চামুচেৰে এৰাই সেইখিনি ইমান ভাল লাগে তাৰে যেতিয়া পানীটো খাবা পানীটো খালে তোমাৰ মানে যিটো শৰীৰ আছে সেইটো হ হাইড্ৰেট হৈ থাকিব মানে পানীৰে ভয় থাক মানে তোমাৰ স্বাস্থ্য স্বাস্থ্যতটো ভালে থাকিব এই গৰমত কিন্তু যিটো খাদ্য আছে ন গ্ৰীষ্মকালৰ ফল মূল হওঁক তোমাৰ যিবিলাক ঠাণ্ডা খাদ্য সেইবিলাক কিন্তু খাই মজাই বেলেগ ন এটা।
এই নিশ্চয় আৰু মানে বঢ়িয়া লাগে আৰু খাই এইবিলাক ক কবলৈ গলে, তোমাৰ এই বিষয়ে গৰমৰ বিষয়ে কবলৈ মই দিশ ভাল পায় ব গৰমৰিনত ধৰা প তেতিয়া যে বৰষুণ দ দিয়ে মানে বৰষুণত ভিজিব যাওঁ, অলপমান গ বৰষুণ স্কুলত বৰষুণ দিলে ধৰা ক্লাছৰ পৰা ওলাই আহিছিলো আগতে বা স্কুলৰ পৰা ঘৰ অহা সময়ত যেতিয়া বৰষুণ দিলে তেতিয়া তিতি তিতি আহো বৰষুণত ত' সেই দিনবোৰো মনত পৰি দিয়াচোন আৰু বৰষুণৰ দিন মই এনেও ভাল পাওঁ গৰমৰ দিন সেইকাৰণে অলপ চলপ ভাল লাগে আৰু ঠাণ্ডা পানী খোৱা বা এইবিলাক ফল মূলৰ লগতে যিটো বৰষুণৰ প্ৰমাণ মানে প্ৰভাৱ পৰে আৰু আৰু পৰিমানতটো বাঢ়ি জানে বৰষুণত সেইবোৰ ক্ষেত্ৰত ভাল পাওঁ আৰু আজি একো নকওঁ দিয়া নহলে গৰমটো এনে পৰিয়ে আছে গৰম সহ্য নহয় আৰু এনেকে মানে গৰমত ফোনত কথা পাতি থাকিবও অলপ সমস্যা তাৰ পিছত কেতিয়াবা এই বিষয়ে আৰু কথা পাতিম দিয়া নে কি কোৱা
অঁ তাকে দিয়া পিছত পাতিম দিয়া মোৰ মবাইলটো এই গৰমত মানে গৰমে হৈ গল আৰু কথা পাতি পাতি
দিয়া দিয়া হব।